হেল্ল', এই এইফালে মুক্তিযুদ্ধ আৰম্ভ হ'ল। তই নাই, নাই, কেছটো কি হয়? হয়, হয়।
মই মানে মুক্তিযুদ্ধ ভাত বনাওঁ। জড়িত হৈ যাওঁ নেকি।
তেতিয়াহ'লে ঠিকে আছে বাৰু নহয় মানে কি হ'ল দে এতিয়া গান্ধীদেৱৰ লগতো মই মানে নাযাম বুলি ভাবিছিলোঁ। মই চব পচন্দ বস্তুৰ মানে আদৰ্শ প্ৰতিহে বেছি হওঁ। কিন্তু, এতিয়া মামা গান্ধীদেৱক আকৌ ধৰ মোৰ এইফালে পৰিয়ালৰ অকণ মিতিৰৰ অকণ হেৰি লাগে নহয়। সেইকাৰণে তেওঁ তেখেতৰ কথাটো মই পেলাব পৰা নাই। কাৰণ দেখিছোঁ এতিয়া ব্ৰিটিছক কেনেদৰে খেলিব পৰা হ'ব মানে আমি অনশন কৰিবলৈ কেতিয়াও বিশ্ব খেলিব নোৱাৰি। আমি তাক যুদ্ধৰ প্ৰত্যুত্তৰ দিবই লাগিব।
হয়। কাৰণ আমাক ব্ৰিটিছে শোষণ কৰিছে। আমাক ব্ৰিটিছে শাসন কৰিছে। এইখিনি আমাৰ জন্মভূমি আমাৰ মাতৃভূমি গতিকে এই মাতৃ ভূমিখিনি স্বাৰ্থ মানে আমি ভাত নোখোৱাকৈ থাকি একো নোখোৱাকৈ থাকি আমি বছৰ পৰিধান কৰি হাতত খুটি লৈ আমি কেতিয়াও খেদাব নোৱাৰোঁ। আমাক ব্ৰিটিছক খেদাবৰ বাবে আমি অস্ত্ৰ শস্ত্ৰ হাতত তুলি ল'বই লাগিব। সেইটো কাৰণে মই গান্ধীৰ লগত জড়িত হ'ব নোৱাৰো।
নাই নাই। ময়ো সেই কথা বিৰোধিতা ময়ো কৰিছো। কাৰণ এতিয়া ধৰ সিহঁতে যদি আমাক গুলীৰে প্ৰত্যুত্তৰ দিব পাৰে। আমাক যদি গুলীৰে আক্ৰমণ কৰিব পাৰে আমিও আমি গুলিয়াই দিব লাগিব। কাৰণ আমি কেতিয়াও এখন গালত চৰ মাৰিলে আনখন গালত পাতি দিব নিবিচাৰো।
নিবিচাৰো। সেইদিনা তইতো তই সেইদিনাখন নগ'লি। হেয়া, জালিয়ানা ৱালাবাগৰ যি হত্যাকাণ্ড। তাতো আপোন তোৰ হাজাৰজন নহ'লেও ব্যক্তি তাত এনেই মৃত্যুমুখত পৰিলে। সেইখিনি মানুহক কৰি গুলি মাৰি দিলে। গতিকে সেইখিনি সেইখিনি আমি প্ৰত্যুত্তৰত কি কৰিছোঁ বাৰু। আমিতো একোডাল কৰা নাই। আমি কেৱল হাতত লাখুটি লৈ পেলাই আমি দমদি কৰিবলৈ গৈছোঁ। নিমখহে বুটলিবলৈ গৈছো। গতিকে এইবোৰ কৰি থাকিলে আমি নহ'ব। আমি ইয়াৰ প্ৰত্যুত্তৰ আমি মানে অস্ত্ৰৰ প্ৰত্যুত্তৰ অস্ত্ৰৰে দিব লাগিব। কথাৰ প্ৰত্যুত্তৰ কথাৰে দিব লাগিব।
মোৰ মতেটো, এটা প্লেনিং আছিলে। মানে, তোৰ ধৰ, এই যে যিটো ধৰ, সামৰিক ঘাটি, সিহঁতৰ
এই কি বুলি কয়, আমাৰ এইকণ। সিহঁতৰ সামৰিক ঘাটিটো, ক'ত আছিলে। এইটো, আমাৰ , এই, এইটো কি বন্দৰ আছিলে এইটো।
মই পাহ।
পাহৰিছোঁ সম্পূৰ্ণকে অঁ সেই তাঁত যদি ধৰা।
তাত যদি আমি যদি বম চম বম চম এ দিব পৰা হ'লহঁতেন কিন্তুেৰাৰণ আঁতৰি যোৱা এ সম্ভাৱনা এটা আছিল।
কিন্তু এতিয়া বম বনাব নাজানো নহয় আমি এতিয়া কোন আছে কোনোবা আছে বাৰ বম বনাব পৰা কোনবা?
নাই তেনেকুৱা বিশেষ ব্যক্তি নাই তাৰ বাবে মোৰ বিকল্প এটা পদ্ধতি হাতত আছে। ধৰ আমি যদি এটা নৌকা বাহিনী প্ৰস্তুত কৰোঁ কাৰণ। পতিছেতো তোৰ ইয়ালৈ উৰি আহিব পৰা নাই এতিয়ালৈকে সিহঁতি যিমান আহিছে চব ন। ককাৰে আহিছে নাৱৰ পদ্ধতি ব্যৱহাৰ কৰি আহিছে গতিকে আমি যদি সিহঁতি আহি থাকোঁতে। সাগৰীয়া পথতে সিহঁতক আক্ৰমণ কৰি দিব পাৰোঁ সিহঁতৰ ছাপ্লাই আমাৰ দেশলৈ অহা বন্ধ হৈ যাব।
হয় হয় সেইটো ভাল কথা চিন্তা কৰিছো এটা কথা কৰিব পাৰি কিন্তু যেতিয়া ধৰ। সিহঁতে উম সাগৰেৰে আহিব। যদি সিহঁতৰ ইঞ্জিনটো মাজতে বেয়া কৰি দিয়াটো হয়। তোতুকে সেয়া আহিব নোৱাৰিব কাৰণ আমি অস্ত্ৰ শস্ত্ৰৰে। অ মানে ধৰ এতিয়া আমি যদি আমি যদি তাত যদি আমি হয়। শুন এতিয়া আমি যদি তাত যদি আমি মানে ধৰ। যুদ্ধ কৰিবলৈ যাওঁ তেতিয়াহলে আমাৰ মানে অকণমান বেছি ক্ষতি হ'ব কাৰণ ধৰ দহজন বাৰজন মানু গোট খাই আমি গ'লো। তাত যদি আমি যায়ক যুদ্ধৰ নামি যাও। তাত আমি দজন ব্যক্ত তাতো হাজাৰ হাজাৰ ব্যক্তি থাকিব তেতিয়া আমাক হত্যা কৰিব পাৰে। কিন্তু আমি কাম এটা কৰিব পাৰিম মানে টেকনিক খটিব লাগিব এতি আমি ধৰ। তাত যদি পাংখটো অকণ কিবা বিজ্যুতি হৈ যাব প জাহাজ খনৰ তেতিয়াাহ'লে তেওঁলোক আহিব নোৱাৰিব। তাতে ফচি যাব তেতিয়া তেনেকৈ নমৰা নোখৰা কৰি আমি একো নকৰাক তেওঁলোক মানে মৃত্যু মুখত পৰিব।
ধনয়ে আমাৰ।